হেল্ল', হেল্ল'!
হেল্ল'!
হেল্ল'! অ শুনা পাইছানে?
অ শুনিছোঁ শুনিছোঁ। মোৰ মাতটো শুনিছা নাই?
অ শুনি আছোঁ অ, তুমি কি কৰি আছা?
এয়া কি কৰিবা, এনেই তোমাৰ বিচনাতে বহি আছোঁ। তুমি কি কৰিছা?
উহু। অ অ, ময়ো এয়া এনেই ভাত - পানী খাই বৈ উঠি পেলাই পথাৰৰ পৰা আহি তাৰপা এই এনেই শুইহে আছোঁ এতিয়া। বাকী এই খবৰ খাতি কেনেকুৱা তোমাৰ?
হেল্ল'! হেল্ল'? অ শুনিছানে?
ছানে? অ শুনিছোঁ শুনিছোঁ। হেৰি, তোমাৰ খবৰ খাতি কেনেকুৱা?
খবৰ খাতি ভালেই বাৰু দেই, তোমালোকৰ কেনেকুৱা?
অ অ, ভালেই ভালেই ভালেই। তাক- তাকে বোলো বহুত দিন হল তোমালে ফোন চোন কৰা নাই, তুমিও ফোন চোন কৰা নাই বোলো আজি এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি তোমালে ফোন কৰি দিলো মানে মই।
অঁ, কি বিষয় বা?
বিষয়টো মানে একেবাৰে সহজ সৰল বিষয় আৰু। মানে এই হেৰি, আমাৰ জীৱনত যে আমি সঞ্চয় কৰাটো কিমান জৰুৰী সেই তাৰ ওপৰতে আমি কথা পাতোঁ বুলি ভাবিছোঁ। কেনেকুৱা হ'ব বাৰু বিষয়টো?
অঁ একদম ধুনীয়া বিষয় এটা লৈছা। পাতিব পাৰি বাৰু দেই।
হয় হয়, মানে এতিয়া ক'বলে হলে কি হয় আমি আমাৰ জীৱনত মানে সঞ্চয় কৰাটো এটা অত্যন্ত প্ৰয়োজনীয় বিষয় হিচ হিচাপে আমি ল'ব লাগে গম পাইছা?
ল'ব লাগে, হয়।
মানে সঞ্চয় পদ্ধতিটো এটা আমাৰ বাবে বহুত ভাল, মানে এ পদ্ধতি। মানে এতিয়া তুমি চাবলৈ গ'লে মই এ কৈছো শুনা মানে সঞ্চয়টো কি হয় তোমাৰ এতিয়া ধৰি লোৱা দেই, তুমি এতিয়া সৰু হৈ আছা তুমি ক্লাছ ফাইভ মানত পঢ়ি আছা। ফাইভ বা ফ'ৰ তেনেকুৱাত কিবা এটাত পঢ়ি আছা যেনিবা দেই। তাৰপিছত তুমি, হেল্ল'?
অঁ অঁ, এতিয়া শুনিছোঁ শুনিছোঁ।
অ, হয়। মানে তুমি এতিয়া ধৰি লোৱা তুমি এতিয়া ফাইভত মানে ফাইভ বা ফ'ৰ তেনেকুৱা ক্লাছত তুমি পঢ়ি আছা যেনিবা দেই। ধৰি লোৱা।
হয়, হয়।
তাৰপিছত তুমি, যেতিয়া মানে তুমি ডাঙৰ হবা, ডাঙৰ হৈ পেলাই যেতিয়া তুমি মানে বিশ্ববিদ্যালয়ত পঢ়িবলৈ যাব লগা হ'ব, তেতিয়াতো তোমাৰ মানে অলপ টকা, টকা পইচাটো অলপ সৰহকে লাগিব হয় নহয় বাৰু? মানে অ এতিয়া তুমি ধৰি লোৱা তুমি এজন মানে মধ্যবিত্ত পৰিয়ালৰ মানে ল'ৰা, তেতিয়া তুমি কি কৰিবা তুমি যদি সৰুৰে পৰা যদি এটকা দুটকাকে হওক এ তুমি এশ টকা দুশ টকা এ এহেজাৰ টকাকে যদি তুমি জমা কৰি গৈছিলা নহয় সেই পইচাটোৱে তেতিয়া তোমাক সেই মানে কলেজৰ জীৱনটোত তোমাক মানে সহায় কৰিবগে মানে পঢ়িবলে, গম পাইছা?
হয় হয় সহায় কৰিব।
আৰু আৰু কিছু কিছু ক্ষেত্ৰত আমি দেখা পাওঁ এতিয়া আমাৰ এই খুৰা খুৰাৰ মানে দুজনী ছোৱালী তাৰপিছত খুৰাই কি কৰিছে তেওঁলোক মানে সেই ছোৱালীহঁত জন্ম হোৱাৰ লগে লগে খুৰাই মানে বেংকত তেওঁলোকৰ নামত মানে পইচা থৈ গৈছে।
হয়।
হয় আচলতে পইচাটো কিয় থৈছে মানে তেওঁলোকৰ মানে যেতিয়া এজনী ছোৱালী মানুহ যেতিয়া বিয়া হ'ব তেতিয়া মানে বহুখিনি টকা পইচা খৰচ হ'ব। আৰু তাৰ উপৰিও পঢ়া শুনাৰ খৰচ, পঢ়া শুনা খৰচটো আছেই, সেইবাবে মানে খুৰাই মানে কি কৰিছে সেই বেংক কত মানে তেওঁলোকৰ নামত মানে সেই মানে কিছু কিছু পইচা মানে সঞ্চয় কৰি ৰাখি গৈছে, যাতে তেওঁলোকৰ মানে ভৱিষ্যতটো মানে ভালে হওক বুলি গম পাই চা আচলতে, সেইটোৱে মই বুজা বুজাব বিচাৰিছো যে, আমি যেতিয়া সঞ্চয় কৰি যাম টকা পইচা, আমাৰ তেতিয়া মানে আমাৰ যি ভৱিষ্যতটো মানে আমি একদম সুখেৰে পাৰ কৰিব পাৰিম।
হয়, হয়।
আৰু এতিয়া কথা এতিয়া তুমি ধৰি লোৱা তুমি এতিয়া তুমি এতিয়া হাজিৰা কৰা দেই। তুমি এদিনত তুমি এদিনত তুমি পাঁচশ টকা পোৱা। তাৰ পিছত তুমি যদি, পাঁচশ টকাটো যদি তুমি যদি মানে এদিন পাঁচশ টকাটো পায় যদি পাঁচশ টকাটোৱে যদি তুমি, এ সদায় যদি খৰচ কৰি পেলোৱা, কিবা কিবি খাই পেলাই হওক, কিবা কিবি কিনি পেলাই হওক। তেতিয়া তোমাৰ কিন্তু ভৱিষ্যতটো কিন্তু একদম অন্ধকাৰ হৈ যাব। কাৰণ তুমি এজন অ হ অ হাজিৰা কৰা মানুহ কাৰণ, তুমি যেতিয়া মানে বয়সৰ লগত যেতিয়া তুমি বৃদ্ধ হ'বা। তেতিয়াহ'লে তুমিটো বে মানে, কাম বন কৰিব নোৱাৰা হৈ যাবা। হয় নহয়?
উম, হয় হয়।
অ, তেতিয়া যদি মানে তুমি এতিয়াৰ পৰাই যদি তুমি হাজিৰা কৰি পাঁচশ পাইছা। তাৰে যদি তুমি, তিনিশ খৰচ কৰি যদি দুশ টকাকেও যদি জমা কৰি গৈছা এদিনত তোমাৰ মানে বহু খিনি লাভ হ'ব। কাৰণ তোমাৰ ভৱিষ্যতলে মানে তুমি আনৰ আগত তুমি হাত পাতিব লগা অৱস্থা তুমি নহ'ব গম পাইছ
নহ'ব নহ'ব হয়।
আৰু এটা কথা কি হ'ল, সঞ্চয় বুলি ক'লে যে তোমাৰ অকল টকা পইচাই হওক, সেইটো নহয় কিন্তু দেই। সঞ্চয় তোমাৰ এজন এজন তুমি ভাল বন্ধুও তুমি সঞ্চয় কৰিব পাৰা কবলৈ গলে।
হয় হয়।
মানে এতিয়া তুমি চাবলে গলে কি হয়, আজিকালি যি যুগ মানে বৰ্তমানৰ যি কলি যুগ বুলি ক'ব লাগিব। এতিয়া দিনত তুমি এজন, ভাল বন্ধু পোৱাটো তোমাৰ মানে অত্যন্ত মানে অ মানে, তোমাৰ লগত ৰখাটো এটা অত্যন্ত প্ৰয়োজনীয়, কাৰণ তুমি এতিয়া মানুহ মানে কোনটো সময়ত কি বিপদত পৰে কোনো ঠিক নাই নহয়। হয় নহয় বাৰু? সেই বিপদ সেই বিপদৰ সময়ত সহায় কৰিব পৰাকৈ এজন মানে বন্ধু মানে বন্ধু থাকিব লাগে আমাৰ গম পাইছা।
হয় হয়।
আৰু তোমাৰ এতিয়া যদি আমি টকা পইচা যেতিয়া আমি সঞ্চয় কৰি যাওঁ আচলতে কি হয়, আমি মানে ঘপকৈ যদি আমি বেমাৰ আজাৰত পৰি যাওঁ, তেতিয়া আমাক সেই টকা-পইচা সঞ্চয় কৰি থ পইচাই আমি মানে ভালদৰে বেমাৰ-আজাৰ মানে চিকিৎসা কৰি পেলাই আমি সুস্থ হ'ব পাৰো, হয় নহয় বাৰু?
উম, হয়।
সেই বহুখিনি ক্ষেত্ৰত আমাক মানে তোমাৰ সঞ্চয় মানে আমাক সহায় কৰে। আৰু টকা-পইচা আৰু তোমাৰ যি বন্ধু, তাৰ উপৰিও আমাৰ সঞ্চয় আৰু এটা সঞ্চয় বস্তু আছে, কি গম পাইছানে? আমাক খাদ্য বস্তু সঞ্চয়।
হয় হয়।
আমি কিছুমান বস্তু, আমি সঞ্চয় কৰি খাদ্য বস্তু ৰাখিব পাৰো। কিন্তু এটা কথা হয় বাৰু মানে প্ৰকৃতিৰ পৰা পোৱা সকলো বস্তু কিন্তু আমি সঞ্চয় কৰি ৰাখিব নোৱাৰো দেই। মানে তুমি এতিয়া এই আম হওক, কঁঠাল এইবো, কল এইবো তুমি সঞ্চয় কৰি ৰাখিব নোৱাৰা। কিন্তু তুমি তাৰ তুলনাত কিছুমান বস্তু মানে তুমি সঞ্চয় কৰি ৰাখিব পাৰা। মানে তুমি এতিয়া দোকানৰ যি বস্ বস্তুবোৰ তুমি, দোকানৰ বস্তুবোৰ যে দেখিছাই নহয় সঞ্চয় কৰি ৰখা, হয় নহয় বাৰু।
হয়-হয়।
হয়-হয় আৰু আজিকালিতো মানুহৰ চবৰে ঘৰতো মানে যি ফ্ৰিজ যে ঠাণ্ডা বস্তু টো যে সঞ্চয় কৰি ৰাখে খোৱা বস্তু, সেইটোতো আছেই। সেই ক্ষেত্ৰতো আমাৰ বহুখিনি লাভ হোৱা আমি দেখাই গৈছো। সেইবাবে মই ভাবো কি আমাৰ মানে সঞ্চয় কৰা পদ্ধতিটো এটা বহুত ভাল কথা আৰু আমাৰ ভৱিষ্যতলে আচলতে সঞ্চয় কৰি ৰাখিলে আমাৰ ভৱিষ্যততো মানে, একদম মানে ভালদৰে আমি পাৰ কৰি যাম মানে ভৱিষ্যতলে আমাৰ ভালকে মানে আমি জীৱন-যাপন কৰিব পাৰিম, কথাটো সেইটোৱে।
উম' হয়-হয়-হয়, তোমাৰ কথাখিনি মই বুজি পাইছো বাৰু। হয়-হয়, মই তোমাৰ কথাখিনি বুজি পাইছো, আৰু ধৰা তোমাৰ কথাখিনিত মই সমৰ্থনো জনাইছো। কাৰণ এতিয়া যদি আমি চাওঁ আমাৰ যদি জীৱনত আমি সঞ্চয় নকৰো ভৱিষ্যত সিহঁতৰ কাৰণে, তেনেহলে কি হ'ব হয়তো ভৱিষ্যত ভৱিষ্যতে আমি কি হ'ব, বেলেগৰ ওপৰত মানে বেলেগৰ আগত হাত মাগিব লগীয়া হ'ব। বা এসাঁজ খাবলৈ বা এযোৰ কাপোৰ পিন্ধিবলৈ কি হ'ব, বেলেগৰ পৰা আমি সহায় ল'ব লগীয়া হ'ব। বা যিটো আমি, সাধাৰণ ভাষাত আমি ক'বলৈ গ'লে আচলতে ভিক্ষা, কাৰণ বৰ্তমান যুগটো এনেকুৱা হৈ পৰিছে, যদি তুমি ভৱিষ্যতৰ কাৰণে সঞ্চয় নকৰা তেনেহলে কিন্তু তোমাৰ জীৱনৰ একো মূলেই নাথাকিব। কাৰণ বৰ্তমান যুগটোৱে এনেকুৱা দিশলৈ আগবাঢ়ি গৈ আছে, তোমাৰ বস্তুৰ দাম ইমানেই বৃদ্ধি পাইছে। তোমাৰ, হয়টো তুমি এতিয়া যদি পাঁচশ, ছশ টকীয়া হাজিৰা কৰি যদি তুমি তিনিশ, চাৰিশ খৰচ কৰি দিয়া তেনেহ'লে কিন্তু সেই তুমি আকৌ ভৱিষ্যতলে একো উদগতি কৰিব নোৱাৰিবা। আ, যোগটো এনেকুৱা কাৰণ তুমি যদি এতিয়া ডেইলি পাঁচশ টকা আৰ্নিং কৰি, যদি আমি তাৰ পৰা তিনিশ টকাত টানি আজুৰি আমি জমা কৰিব পাৰোঁ। তেনেহ'লে কিন্তু হয়তো আমাৰ ভৱিষ্যতটো আমি জীয়াবলৈ অকণমান সহজ হ'ব। কাৰণ তোমাৰ যি যিটো হাৰত বস্তুৰ হাৰ, এতিয়া বস্তু দামবোৰ বাঢ়ি আহিছে, কাৰণ তোমাৰ প্ৰধান কাৰণ হৈছে মানুহে বিভিন্ন ধৰণৰ খাই খাদ্যবোৰ অপচয় কৰিছে। এতিয়া তুমি কৈছাই যে মানুহে খাদ্যটো সঞ্চয় কৰিব লাগে। নহয় এতিয়া চোৱা তাৰ খাদ্য সঞ্চয় নকৰাৰ ফলত কি-কি প্ৰভাৱ পৰিছে, সেইবোৰ আমাৰ চকুৰ আগত এতিয়া জিলিকি উঠিছে। এতিয়া চোৱা ইয়াত এক কেজি আলুৰ দাম আজিৰ পৰা পাঁচ বছৰৰ আগত তুমি চোৱা কিমান আছিলে, পোন্ধৰ টকা বিশ টকা কিন্তু বৰ্তমানে তুমি আকৌ যদি এক কেজি আলু কিনিবলৈ যোৱা, বৰ্তমান সময়ত মানে এক কেজি আলুৰ দাম এতিয়া তোমাৰ চল্লিছ টকা তলত খুব কমেই পায়, হয় সেই ক্ষেত্ৰত, উম সেই ক্ষেত্ৰত যদি চাবলৈ যোৱা মানুহে সঞ্চয় কৰাটো কিমান দৰকাৰী ভাবা আৰু, আজিকালিটো কি হৈছে সঞ্চয় কৰিবলৈ খুব সহজ হৈছে কাৰণ তুমি যদি ঘৰতে, সঞ্চয় নকৰি কি কৰা, তুমি বেংকত যদি বেংকত বা ডাগঘৰত যদি তুমি, ঘৰ সঞ্চয় কৰা তেনেহলে তোমাৰ বহুত লাভ হব কাৰন বেংকত আজি, আজিকালি এনেকুৱা কিছুমান চিষ্টেম উলিয়াই দিছে তুমি যদি ধৰা, এতিয়া ফিক্সড ডিপ'জিটৰ কথা যদি কওঁ মানুহে যদি, পাঁচ বছৰ বা ছবছৰৰ কাৰণে এক লাখ টকা জমা কৰি থয় তেতিয়া কিন্তু সেই, পাঁচ বছৰৰ পিছত তেওঁলোকে কি হব সেই এক লাখ টকাটো এ তাৰ মানে ধৰা আৰু কিছু মান ইণ্টাৰেষ্ট -চিন্তাৰেষ্ট পাই পইছাটো বেছিকেহে ঘূৰাই পাব, কিন্তু আগতে তেনেকুৱা নাছিল। কিন্তু আগতে তুমি যিমান ফিক্স কৰিবা সিমানে ঘুৰাই পাবা কিন্তু বৰ্তমান যদি চোৱা, তুমি যদি ধৰা অ বেছি দিনৰ কাৰণে বা সাত আঠ বছৰ বা দচ বছৰৰ কাৰণে যদি তুমি ধৰি লোৱা ছয় লাখ, টকা জমা কৰি থৈছিলা কিন্তু তুমি সেই, দছ বছৰৰ পিছত তুমি যদি সেই পইচাটো যেতিয়া উলিয়াবলৈ যাবা বা, তোমাৰ যেতিয়া হা মিছিয়ৰ হৈ যাব পইচাটো তেতিয়া কিন্তু তোমাৰ সেই, এ ছয় লাখ টকা বা পাঁচ লাখ টকা কি হৈ যাব তাৰ অকমান হয়তো, তোমাৰ দেৰ গুণ হলেও বৃদ্ধি পাব, কাৰণ বেংকে এনেকুৱা কিছুমান চিছ- ষ্টেম আছে যিবিলাক কি কৰে তোমাৰ পইচাটোত ইন্টাৰেষ্ট লগাই পেলাই পইচাটো অকণমান, বঢ়াই দিয়ে এতিয়া সেই ক্ষেত্ৰত চাবলৈ গলে, আমাৰ এ ঘৰৰ কাষৰে বহুতো তেনেকুৱা লোক আছে বা আমাৰ ঘৰৰ মানুহেও কি কৰে, আমাৰ ভৱিষ্যতৰ কাৰণে পইচা জমা কৰে এ কি হেনো চোৱা আমাৰ, এতিয়া এনেকুৱাও কথা কিছুমান আহি পৰে সেই ক্ষেত্ৰত যদি কবলৈ যাওঁ বৰ্তমান আমাৰ যিখিনি ল'ৰা ছোৱালী, তেওঁলোকক মাক দেউতাকৰ, সপোন এটাই যে ল'ৰাখিনি ল'ৰা ছোৱালীখিনি যাতে ছাকচেছ হ'ব পাৰে যাৰ ক্ষেত্ৰত তেওঁলোকে, কি কৰে এ মানে ডেইলি কাম কৰি পইচা উপাৰ্জন কৰাৰ উপৰিও আমাৰ ভৱিষ্যতক, কাৰণেও সেই হাজিৰাাৰ পৰাই দুই এটকা মানে সঞ্চয় কৰি থয়। এতিয়া চোৱা কিমান কষ্টত তেওঁলোকে এতিয়া চোৱা কিমান কষ্টত তেওঁ লোকে আমাক ডাঙৰ কৰিছে কি কৰিবলে অকল আমি যাতে নিজৰ ভৰিত নিজে থিয় দিব পাৰো। তাৰ কাৰণে, এতিয়া সেই ক্ষেত্ৰত। তত আমাৰ মা দেউতাাহঁতে আমাৰ কাৰণে সঞ্চয় কৰি থৈছে এতিয়া চোৱা এজন, ল'ৰা যেতিয়া তোমাৰ মেট্ৰিক পাছ কৰিব হায়াৰ ছেকেণ্ডৰী পাছ কৰিব তাৰ পিছত তেওঁ কি হব যে, তেতিয়া তেওঁ ডাঙৰ ডাঙৰ ডিগ্ৰী লাভ কৰিবলৈ বাহিৰলৈ যাব লগীয়া হ'ব তেতিয়াাটো তেওঁৰ অত্যাধিক, পৰিমাণে পইচা লাগিব সেইকাৰণে কি কৰে মাক দেউতাকে তোমাৰ, এ নিজৰ ল'ৰা ছোৱালীৰ কাৰণেতো যি বিচাৰে সেইটোৱে কৰিবলৈ বিচাৰে ন মাক- দেউতাকে সেই ক্ষেত্ৰত যেতিয়া ল'ৰা, যে ক'ব যে মই এনেকুৱা এখন কলেজত পঢ়িবলৈ যাম তেতিয়া তেওঁলোকে যদি সেই সময়ত, সঞ্চয় কৰি নথয়, তেনেহলে সেই ল'ৰাজনক কৰ' পৰা পঢ়াব। তোমাৰ বেলেগৰ পৰা, ধাৰ ঋণ কৰি পঢ়ুৱাব পাৰিব কিন্তু সেই ধাৰ ঋণ, সেইখিনি আকৌ কেনেকৈ ঘূৰাই দিব সেইবিলাক কথা আহি পৰে এতিয়া সেই তেনেকুৱা ক্ষেত্ৰত, এই ক্ষেত্ৰত যদি এজন জমা কৰা বা সঞ্চয় কৰা লোকৰ ক্ষেত্ৰত চাওঁ, তেওঁ যিহেতু পইচা সঞ্চয় কৰি থৈছে তেনেহলে তেওঁৰ, হেৰি যিখিনি সন্তান সন্ততি তেওঁলোকে যলৈকে পঢ়িবলৈ নাযাওক, তেওঁলোকৰ একো অসুবিধা নহয়। কাৰণ তেওঁলোকে ভৱিষ্যতৰ কাৰণে সঞ্চয় আগৰ পৰা কৰি থৈছে তেওঁলোকে জানে যে আমাৰ ল'ৰা ছোৱালীক, পঢ়াবলৈ আমি এনেকুৱা কিছুমান আ পদক্ষেপ লব ল'ব লাগিব সঞ্চয়, কৰিব লাগিব তেতিয়াহে কি হব আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো উজ্জ্বল হব। আচলতে, তোমাৰ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে তোমাৰ সঞ্চয় কৰে কেলে, এতিয়া চাবা আমাক সৰুৰ পৰা মা দেউতাই ডাঙৰ, কৰিলে, আমাৰ কাৰণে কিমান খৰচ পাতি কৰিলে, আমাৰ কাৰণে কিমান কষ্ট কৰিলে, বা বৰ্তমানো আমাৰ ভৱিষ্যতৰ কাৰণে এ তেওঁলোকে ধৰা সঞ্চয় কিয় কৰে জানানে? আমি যাতে ভালদৰে পঢ়া শুনা কৰি এটা ভাল চাকৰি, কৰি বা এটা ভাল কাম কৰি আকৌ সেই বি দ্ধ বয়সত আমাৰ মা দেউতাক আমি পোহপাল দিব পাৰো। সেইকাৰণে কি কৰে আমাৰ মা দেউতাই আমাৰ কাৰণে, সঞ্চয় কৰি ৰাখে। ঠিক একেখিনি কথাই কিন্তু আমাৰ ওপৰতো মানে খাাটিব যেতিয়া আমি ধৰা, আহ প্ৰাপ্ত বয়স্ক হম এজন ধৰা বিবাহিত পুৰুষ যেতিয়া হ'মগৈ তেতিয়া কি হ'ব আমাৰো মনত সেই একেখিনিয়ে ধাৰণা আহিব চাবাচোন। আমি কি হব আমাৰ যেতিয়া ল'ৰা ছোৱালী হ'ব আমাৰ ল'ৰা ছোৱালীৰ কাৰণে আমিও সঞ্চয় কৰিবলৈ চাম। কাৰণ আমি কথাখিনি এতিয়া নিজে দেখিলো যে আমাৰ মা দেউতাই আমাৰ কাৰণে কেনেদৰে সঞ্চয় কৰিছে আমাৰ ভৱিষ্যতৰ কাৰণে সেই কথা খিনি আমি বুজি পালো এতিয়া সেই একে খিনি কথা হা আমি ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো মানে সেইখিনি প্ৰয়োগ কৰিব পাৰিম কিন্তু কি হয় যোনখিনি মাক দেউতাকে তোমাৰ সঞ্চয় নকৰে তেওঁলোৰ ল'ৰা ছোৱালীয়ে টো সেই সঞ্চয় বস্তু বুজিয়ে নাপাব যাৰ ফলত কি হ'ব তেওঁলোকৰ প্ৰত্যেকটো জেনেৰেচনতে বা মানে জেনেৰেশচন বাই জেনেৰেচন তেওঁলোকৰ যি ভৱিষ্যত সেই ভৱিষ্যতটো কি হ'ব তেওঁলোকৰ সেই বেয়াই হৈ গৈ থাকিব তেওঁলোকে সঞ্চয়ৰ মূলটো যিহেতু বুজিয়ে নাপায় পায় তেওঁলোকক মাক দেউতাকে নিশিকালেই তেনেহলে তেওঁলোকে কেনেদৰে সঞ্চয় কৰিব ভাবাচোন, সেই কথাবিলাক আচলতে মানুহে মন কৰিব লাগে যে আমি আচলতে সঞ্চয়টো কৰিব লাগে।